হেল্ল'।
অ হেল্ল'
হেল্ল'।
অ আম আৱাজ আহীছে নে
আহিছে আহিছে কোৱা
অ কি কৰি আছা
আছো এনেই তুমি কি কৰিছা
মই এনে বিচনাতে পৰি় আছো
তাকে ভাল খবৰ
আহক মোৰ খবৰ ভাল তোমাৰ
ভালেই ভালে মাহঁতৰ ভাল
অ মা দেউতা চবৰে ভাল তোমাৰ
কি কৰিছে মাহতে
মাহতে এতিয়া এনেই অলপ ভাত খাই খুইছে আৰু অ বাকী কি চলি আছে
চলি আছে আৰু পঢ়া শুনা
আচ্ছা এতিয়াতো কলেজত ন তুমি
অ কলেজৰ পৰা আহিলো বাৰু এতিয়া
আচ্ছা কলেজ হ'ল
খতম হল চাৰিটালৈকে ক্লাছ আঁছিলে
আচ্ছা আচ্ছা মানে তুমি ৰাতিপুৱা কেইটাম মানত উঠা এনেই কলেজ যাবলৈ
হাত তা মানত উঠো
হাত তাত উঠা ন তাৰ পিছত ওলাওতে টাইম লাগে চাগে তাৰপিছত যোৱা আঠটা নটা মানত আচ্ছা আচ্ছা ঠিকে আছে কলেজত কিমান ক্লাছ তোমাৰ
কলেজত মোৰ ছটা ক্লাছ হয়
আচ্ছা ছটা ক্লাছ হয় ন
অ গেপ ওৱান আৱাৰ গেপ দিয়ে তোমাৰ এট পৰা দুটালৈকে তাৰ পিছত আকৌ দুটা পৰা তিনটালৈকে হয় তিনটা পৰা চাৰিট লকে এটা ক্লাছ হয় আৰু কেতিয়াবা কেতিয়াবা যদি এক্স্ৰা ক্লা চাগে তেতিয়া চাৰিটাৰ পাছত আৰু এটা হয় তাৰ পিছত ছুটি হয় আৰু
অ আচ্ছা আচ্ছা গম পাইছো
অ অ তুমি কি কৰি আছা
মই তোমাৰ এনে পঢ়ি আছো তোমাৰ মইও কলেজৰ পৰা আহিছো বাৰু মই তিনিটা মানত আহিলো আজি অলপ দেৰি হ'ল। মইতো তোমাৰ এতিয়া কমাৰ্চ লৈছো। অ আৰু মানে কমাৰ্চ ল পঢ়ি আছো আৰু
বাকী কতো ফুৰিব নোযোৱা?
ফুৰিব মানে আমাৰ উ, বন্ধ দিছিলে ন কলেজৰ পৰা দেৰমাহ মান, তাৰপিছত মই গৈছ লো মেঘালয় ফালে গৈছো অলপ ঘূৰি আহিলো মনতটো ভাল লাগিল।
এতিয়া আকৌ কোতো প্লেন নাই যোৱা
ন এতিয়াতো প্লেন নাই বাৰু এতিয়া চিধা ঠাণ্ডা বন্ধ দিব ন কলেজত।
অ আচ্ছা চামাৰ ভেকেচন তোমালোক এতিয়া নাই দিয়া নেকি?
না আমাৰ দি হৈও গ'ল মানে খতম হ'ল মানে, আমাৰ জল্দি দিয়ে ন অলপ।
অ' আচ্ছা-আচ্ছা মোৰ দিবহে জুলাইত
জুলাইত দিব ন? আচ্ছা-আচ্ছা ঠিকে আছে কিমান দিনৰ দিয়ে তোমাৰ?
অ ওৱান মান্থ।
ওৱান মান্থৰ দিয়ে, ঠিকে আছে।
উম, তাকে ভাবিছো কিবা হয় এতিয়া আকৌ টুৱেলভ পালো ন পঢ়াৰো বহুত প্ৰেছাৰ আছে, এনেক ক'তো যাবও নোৱাৰো বা ঘৰত নিদিয়ে
অ' গম পাইছো এটা কাম কৰিবা তুমি এতিয়া ভালকে পঢ়া, ঠিক আছে? তোমাৰ টুৱেলভৰ দি পেলাই এক্সামটো দি পেলাই বন্ধ দিয়ে ন দুমাহ নহলে দেৰ মাহ মান
অ' অ' দিয়ে-দিয়ে তাকে তেতিয়াই যাম বুলি ভাবিছো কিন কিমান ন ঘৰত সোমাই থাকিম ক'ৰবাত যাবও মন যায়। উম
ঘৰত তোমাৰ কি কৰিবা আৰু খালি কলেজৰ পৰা অহা তাৰপিছত পঢ়া লিখা কৰি আকৌ সন্ধিয়া মানে অলপমান শুই পেলাই আকৌ উঠা পঢ়া নহলে টিউচন যোৱা। টিউচনৰ পৰা আহি আকৌ পঢ়া।
সেইটোয়ে হৈ থাকে আৰু লাইফ চাৰ্কলটো বৰ্তমান এইটোৱে হৈ গৈছে।
সেইটোয়ে বাকী তুমি এনেই ৱেব চিৰিজ নে মুভি চোৱা নে এনে ফ্ৰী টাইমত? টাইমে নোপোৱা
টাইম এ নাপাওঁ।
অ' মানে তোমাৰ মানে পুৰা বিজি শেডিউল হৈ গৈছে।
ব বু এতিয়া নতুনকে মানে জইন কৰিছো ন কোচিং
অ অ
পৰা আহি আকৌ কচিং থাকে
আচ্ছা
এইবিলাকে হৈ আছে আৰু
তোমাৰ কোচিঙৰ কি কি চাবজেক্ট লৈছা
মই ফিজিক্স আৰু কেমেষ্ট্ৰি লৈচো
আচ্ছা তুমি চাইন্ঞ্চ লৈছা ন ঠিকে আছে ফিজিকস আৰু কেমেষ্ট্ৰিটো অলপমান টান ধ তোমাৰ বায়ো জানা
বায়ু বায়ু জানো আৰু ইমান ভালো নাপাও কিন্তু আৰু আছে
আচ্ছা আচ্ছা গম পাইছো ঠিকে আছে বাৰু পঢ়া ভালকে পঢ়া
তাকে অ অ
বাকী মইও কচিং লৈছিলো আগতে মানে যেতিয়া ইলেভেন টুৱেলভত আছিলো ন
অ
ইকনমিক্সৰ কোচিং লৈছিলো আৰু তোমাৰ ফাইনেন্সত লৈ লৈছিলো অলপমান টান ন চাবজেক্ট বাকী বিলাক পাৰো আৰু মই মানে বাত সেই দুটা নোৱাৰো ইমান মাছ নাপায় সেইকাৰণে লৈছো আৰু পাছ কৰিলো আৰু কৰি নেকি অ ইকনমিক্স টো টাফ হয় মানে অলপ কাল কাৰণে লৈছো ছিক্সৰ পৰা টেনলৈকে আমাৰ এনেই এতিয়াতো মই কলেজত ন এতিয়াতো আমাৰ কলেজত মই কমাৰ্চ দিপামেন্টত লৈছো মোৰ তোমাৰ মেজৰ টো হৈছে মইতো ফাইনেন্স লৈছো আৰু মোৰ মানে মাইনৰটো ইকনমিক্স চ সেইটো হৈ যায় আৰু কলেজৰ তো মানে নিজে পঢ়িলো আৰু কলেজতনো কি তোমাৰ টিউশ্যন ল'ম ন
অ সেইটোৱে আগতে লৈছিলা চাগে
অ আগতে মই লৈছিলা তোমাৰ ক্লাছ নাইনপা পুৰা টুয়েলভলৈকে চাৰি বছৰ টিউশ্যনতে কৰিছো মানে নাইনটো অলপমান টান হয় ন মানে টিচাৰ বিলাকে, বহুত ভালকে চাই মানে কাৰাকে সেইকাৰণে ভালকে পঢ়িব লাগে। ফেইল হ'লে, আকৌ ফেলে কৰাই দিয়ে।
সেইটোৱেই। ঘৰৰ পৰাও প্ৰেছাৰ আহে। তেতিয়া সেইটো টাইমত।
সেইটোৱেই টো। বাকী
দিনটো কলেজ কলেজৰ পৰা আহোঁ, তাৰপিছত কচিং তাৰপিছত অলপমান ফোন চাওঁতেই যায় বাৰু ৰাতিটো মোৰ।
আচ্ছা, তোমাৰ পঢ়িব লাগে, আকৌ ফোন চাই থকা।
উঠাৰ পাছত ৰাতি
অ আচ্ছা, আচ্ছা, গম পাইছোঁ। বাকী চানডে দিনাই ফ্ৰী পোৱা ন?
চানডে দিনা ফ্ৰী পাওঁ অ, কিন্তু কেতিয়াবা কেতিয়াবা আকৌ কলেজত এক্সট্ৰা ক্লাছ লৈ ল'লে এক ঘন্টা, দুই ঘন্টাৰ কাৰণে যাব লাগে দিনটোত। তাৰ পিছত আকৌ ঘৰ আহিলে ফ্ৰীয়ে থাকো বাৰু।
আচ্ছা কলেজ তোমাৰ, চানডেতো হয় কলেজ?
কেতিয়াবা কেতিয়াবা কমপ্লিট যেতিয়া নহয় ন। তেতিয়া মানে এক্সট্ৰা ক্লাছ কৰিব মাতি দিয়ে।
আচ্ছা। আচ্ছা। মানে কলেজত যেনেকে তোমাৰ চিলেবাচ টো খতম নাই হোৱা সেইকাৰণে মাতি দিছে চবক
অ' অ' তেনেকুৱা হয়।
আচ্ছা বুজিছোঁ, ঠিকে আছে বাৰু, ঠিকে আছে স্কুলটো, তোমাৰ কলেজখন। পঢ়ায় ভালকে। এই তোমাৰ কাম কৰিলোৱা নে? নিজৰ কাম বিলাক নিজে?
নিজে কৰোঁ। কেতিয়াবা দেৰি হলে মায়ে কিছুমান কাম কৰি দিয়ে, এনেকে চানডেটো ফ্ৰী পাওঁ তেতিয়া অকনমান নিজৰ কাম বিলাক কৰিব টাইম পাওঁ। আৰু সেইটো মানে মাহঁতেও বুজি পায় যে মই টাইম নাপাওঁ সেইকাৰণে নকৰোঁ। ‌ তো কথা নুশুনাই বাৰু।
পাইছোঁ। বাকী তোমাৰ, এনে চানডে দিনাখন তোমাৰ, এনে এক্সট্ৰা ক্লাচছ নহলে ঘৰতে থাকা চাগে?
ঘৰতে থাকো অঁ, সেইদিনাখন চোন ঘৰতে থাকো কতো নাযাও।
ঠিকে আছে। বাকী এতিয়াটো ঘৰৰ মানুহে যাব নিদি য়ে ন ক'তো।
নাই নিদিয়ে- নিদিয়ে, অঁ এনি টাইম পঢ়া পঢ়া-পঢ়া।
আচছা-আচছা, বাকী তোমাৰ এনে ফিজিক্স টো টান নে? বহুত টান ন।
টান ফিজিক্স, মেথছতকও টান।
আচ্ছা, তাত মানে ইনেই ফৰ্মুলাটো লিখিলে মাৰ্কচ নিদিব নেকি নে পুৰা মানে চ'ল্ভ কৰিলে ম্
মানে যোনখিনি যেতিয়া তোমাক এটা নিয়মাৰ কেলছ দিব ন ত তাত যদি কিবা গিভেণ্টখিনি যদি থাকে গিভেন খিনি লিখি পেলাই যদি তুমি নিউমেৰিকেল তোৰ ফৰ্মুলাটো জানা, তোৰ ফৰ্মুলা টো তুমি পোট কৰি আহিলে তুমি তাত যদি তোমাৰ ফাইভ বা ফৌৰ ও থাকে তাত তোমাক হাফ এটা দিব আৰু।
আচ্ছা-আচ্ছা, গম পাইছো।
উম আৰু তেনেকুৱা এটা নিউমেৰিকেলছ এটা ফৰ্মুলাও নালাগে, তাত দুই তিনটাও কেতিয়াবা ফৰ্মুলা লাগি যায়।
অ'
কিছুমান টিচাৰ ভাল থাকিলে দিয়ে মাৰ্ক মানে হাফ মান হ'লেও বা এক মান্ হ'লেও, কিন্তু কিছুমান টিচাৰে নিদিয়ে।
অঁ আমাৰ যেনেকে তোমাৰ কমাৰ্চৰ ন, আমাৰ মানে ফৰ্মুলা লিখিলেও তোমাৰ মাৰ্ক্স নিদিয়ে মানে, পোৰা শুদ্ধ হ'ব লাগিব, আনচাৰটো ওলাব লাগিব।
অঁ, অঁ।
মানে পুৰা কাটি দিয়ে তোমাৰ। পুৰা মানে চলিউচনটো পুৰা কাটি দিয়ে।
সেইটোৱে।
সেইটোৱে বাকী তুমি কি ভাবিছা এনেই টুৱেলভ কৰি পেলাই কি কৰ্চ কৰিবা?
টুৱেলভ দি পেলাই মই ভাবিছিলো যে নিট দিম বুলি।
নিট দিবা ন? ডক্তৰৰ কাৰণে।
ভাবিছিলো তাৰ পিছত যদিও নাপাও ডিগ্ৰীটো কৰি লমচোন।
ডিগ্ৰী কৰিবা ন?
কৰিম অ'। উ
আচ্ছা আচ্ছা ঠিকে আছে ডিগ্ৰীটো কৰিলে ভাল, কিন্তু আজিকালি ডিগ্ৰীটো ইমান এটা মানে কৰিলেও মানুহ বিলাকে মানে এনে ঘৰতে বহি থাকে ডিগ্ৰী
অ', নে কচিঙো লৈ থাকিম চাইডত মানে এনেকে।
আচ্ছা আচ্ছা মানে এনেই তোমাৰ এনেকুৱা এডভানস কৰ্চ বিলাক যে হয় যেনেকে নিত নহলে যে ই এডভানস।
অ', অ', অ', সেইটোৱে কৰিম বুলি ভাবিছো।
সেইটোয়ে আৰু তুমি নহয় কি তুমি পুৰা দিন
অ', সেইটোৱে মোৰ হয়ে, মই ডিপ্ৰেচনত
অ', পহি পহি।
পঢ়ি মানে এনেকুৱা ফেমিলি ফৰ্চ আহি যায় ন। তেনেকুৱা হৈ গৈছিলো, তাৰপিছত নাই বাৰু ঠিক হ'ল।
আচ্ছা আচ্ছা, সেইটোয়ে মানে ফেমিলিয়েও বুজিব লাগে ন, এটা পোৱালি সৰু পোৱালি এটায়ে ইমান পঢ়িলে ষ্ট্ৰেছ হয়। সেইটোৱে কষ্ট হয়, বাকী বাৰু তোমাৰ কিবা হেল্প লাগিলে কবা বাৰু মইতো জানো ন কিবা কিবি মানে ফিজিক্সত জোনটো কমাৰ্চ পঢ়িছিলো ন' তাত কিবা ফৰ্মুলা চৰ্মুলা জানো বাৰু, সুধি ল'বা মোক। অ' হ'ব, সুধি ল'বা। বাকী তো কালিতো কলেজ আছে ন?
কালি, কালি ছানডে কালি নাই।
অ' কালি নাই কালি মানে এনেই ঘৰতে থাকিবা ন?
ইনেই ঘৰতে থাকিম।
আচ্ছা ঠিকে আছে, ঘৰত থাকিয়ে পঢ়িবা তেনে ন?
ঘৰত থাকিয়ে পঢ়িম, পঢ়িম মানে কালি ছানডে আগবেলাটো নপঢ়ো।
আচ্ছা, পিছবেলা পঢ়িবা?
পিছবেলা , অ'।
আচ্ছা, ঠিকে আছে দিয়া তেনে হ'ব। তোমাক কিবা হেল্প লাগিলে কবা, মই আছো। অ', হ'ব দিয়া।